হেল্ল'
উম, শুনিছো কোৱা।
এ, কি কৰি আছা।
এ, আছোঁ কোৱা তুমি?
আহ, মই এই শুবলে আহিছো আও ভৰি হাত ধুই পেলাই।
অ
ইমান পানী লাগিছে।
তাকেহে।
এ, হেৰি বতৰটো কাৰণে হৈছে একো নাই।
কাৰণে উম, এ, পানী চানীও হৈছে যে চব ফালে তোমাৰ বতৰ, চতৰ সল এতিয়া বতৰটো সলনি হৈছে।
এ তাকে সেইটোৱে কথা।
বেলেগকে একো নাই।
অ তুমি কোলা নে কি?
নাই, মই খোৱা নাই। শুৱা দেৰি হয় নহয় মোৰ সদায় দুটা-তিনিটা বাজে শুওঁতে, শুওঁতে।
সোনকালে শুবা আকৌ।
সোনকালে খোৱা নহয়েই, অভ্যাস টোপনি নধৰে তাৰ আগত।
চিনেমা-টিনেমা ছোৱা চাগে।
চিনেমা চাওঁ তাৰপিছত লগৰৰ লগত কথা পাতো।
অ অ।
লগৰ মানে ল'ৰাহে আও। অ বাকী বেলেগ নাই পাতিবলে।
অ মাহঁতৰ লগত পাতাল পাতিলা নাই কথা?
মায়ে ফোন কৰিছিলে অ উঠনী এ হেৰিয়ে মায়ে শু বুলি কৈ পেলাই ফোন চোন কৰি মেলি শুবলে ল'লে।
অ।
তাইছত মোৰ ষ্টেটাছ দেখিলে হপায়। তা দেখি পেলাই। হু হুদ দিছে মো লগৰটো কোনটো?
অ উম।
এ মই বোলো সি নাই তেনেকে ক'লো তাকে মায়ে কলে, হ'ব শুবি বুলি ক'লে তাক শুই
অ মাঁহত সোনকালে শুৱে?
মাহত চাৰে দচটা দছটা বজাত শুই দিয়ে আৰু।
আহ অ। ঘৰত থাকিলে চাগে তুমিও কিমান সময়তে পোৱা নহয় আহ ঘৰত থাকিলে চাগে তুমিও সিমান সময়তে শুই দিিয়া
নাই মোৰ দেৰি হয় দুটা তিনটা বাজি
আহ
অ এনেই একো কৰিবলৈ নাথাকিলেও টোপনি নাথাকিলে নাজানো।
অভ্যাস হৈ গ'ল। আকৌ নুশুই নুশুই অইনটো একো নাই।
এইফালে আকৌ মই ভাবো মানে কি জানানে
কাহ
অ তোমাৰ মানুহ
অ ছয় ঘন্টা শুব লাগে আৰু ন সাত ঘণ্টা ভাল হ'ব।
সাত মানে তোমাৰ এ সাত ঘন্টা মানে তোমাৰ ধৰি লোৱা। আমাতকে যিখিনি বেছি মানে ধৰি লোৱা তোমাৰ পঁয়ত্ৰিশ বছৰ চল্লিশ বছৰ বা। ত্ৰিশ বছৰ ওপৰ খিনি তোমাৰ শুব লাগে সাত ঘণ্টা মানে কাৰণ সেইখিনি মানত চিন্তা কিবাকিবি মানে প্ৰেছাৰ বহুত থাকে ন।
হয়।
সেইটো কাৰণে আৰু আমাৰ মানুহখিনিয়ে মানে সাত ঘন্টা খুলে একো লোকচান নাই মানে কিন্তু। তেওঁ মানে ছঘন্টা শুব লাগে আৰু
অ সেইটো মানে ছঘন্টাত টোপনি পুৰ হৈ যায় অসুস্থ মানুহ এজনক
অ মই যদি এইফালে তিনটা বজাত শুই, ৰাতিপুৱা নটা বজাত উঠি দিওঁ তেওঁ বহুত।
অ গম পাইছো মই আকৌ তোমাৰ। বাৰটা মানত শো সদায় তাৰপা। কেতিয়াবা সোনকালে উঠিব লগগীয়া হয়। কেতিয়াবা আকৌ ছটা চাৰে ছটা বাজি যায়।
অ মইতো তোমাৰ বিশ্বাস নকৰিবা মই আবেলি। চাৰিটা বজাতটো খোৱা পাই পাইছো।
সেই
অ
ঘৰৰ পৰা চাগে ফোন ভৰ্তি হৈ যায় ছাগে।
এই সেইদিনা তোমাৰ বয়ত্ৰিশটা নে তেত্ৰিশটা ফোন।
অ থাকিবই চিন্তা তাতে।
খুব খুইছো ফোনটো চাইলেণ্ট কৰিলে। গমেই নেপাওঁ। সেইদিনা খুৱও দেই সেইদিনা মই ৰাতিপুৱা সাতটা বজাত শুইছোে কাম এটা কৰি আছিলো
অ কি কাম কৰিছিলা বাৰ ইমান ৰাতিটো
এ আছিলে আৰু কাম এটা কৰি আছিলো এতিয়া। পোৱা নাই আৰু তেনেকে কাৰোবত গ'ম পাবা আৰু লাহে লাহে ৰবা।
অ, অ, অ, তোমাৰ বাইকখন এতিয়া ঠিকে আছে নে।
বাইখন বেচি দিলো নহয়।
সেই কেতিয়া গৈছিলা।
আজি বেছিদিন হোৱা নাই হ'ল পোন্ধৰ বিশ দিন মমান
অ কেলে বেছিলা হেই
এ ইয়াৰ পৰা নিবলৈ অসুবিধা হ'ব, আৰু বাইকখননৰ অলপ বেমাৰ ওলালে। সেইকাৰণে
অ কিমানত বেছি জিলা।
তোমাৰ তেসোত্তৰ হেজাৰ।
গৈছিলে কিমানত
মই তোমাৰ মই ছেকেণ্ড হেণ্ডহে লৈছিলোঁ
অ ছেকেণ্ড হেণ্ড লৈছিলা নেকি কিমানৰ বেছি কিমানৰ লৈছিলা বেয়া হোৱা নাই তথাপিও তুমি কিমান চলানো।
মই মই তোমাৰ লওঁতেনে বাইশ হোজাৰ চলিছিলে বাইকখন।
অ।
মই এতিয়া তেত্ৰিছ হোজাৰত বেছিছোঁ আও।
দহ হাজাৰ এঘাৰ হাজাৰ চলিলে অ।
অঅঁ
সেইটোলৈ চাই পেলাই, কমেই চলালা তুমি আৰু অলপ চলাব পাৰিলা।
পাৰিলে নাই মানে এনেইতো আৰু কলেজলৈ অহা যোৱা কৰা। বাকী মোৰ কাম নাই,, আৰু তোমাৰ বিশেষকৈ হেৰি মানে এইটো কি বুলি কয় ঘৰলে অহা যোৱা কৰোঁ যে, বাইক লৈ।
অঁ
সেই তেতিয়া অকণমান বেছি হয় আও চলোৱাতো।
অহ' সেয়াহে কামৰ আৰু, আৰু তাত ইমান যান যত। হয়, নহয়।
তাকে এই মানে তোমাৰ ভাবিছো আৰু লাহেকে কি হয় পূজা আগমানতে দেতা ভাগৰও এখন আছে মানে এপজেট এখন হয়
অহ'।
সেইখন দি পেলাই বুলেট এখন নহ'বা হিমালয়ন এখন ল'ম বুলি ভাবিছোঁ।
পা-পা আমাৰ দাদা এজনেও এই হিমালয়াখন এখন নহ'লে, তোমাৰ হান্তা এখনৰ কথা ভাবি আছিলে।
মই খান্দাৰে ভাবিছো কাৰণ দেউতাইও চলাব পৰাটো চাব লাগিব মানে।
আৰু হান্তাখন বয়সস্থ মানুহৰ তাতো চাজে, আৰু তোমাৰ ডেকা ল'ৰা তাতো চাজে।
তাকে ভাল লাগে বাৰু, কিন্তু আগটো ভাল লাগে পিছ। তোৰ ইমান এটা ভাল নব নালা আৰু ভাল কৰিব পাৰিলে হেন।
পাৰিলেহেঁতেন এ মডিফাই কৰি ললেই হ'ল। ভাল লাগে বাৰু তেতিয়া, মানে আমাৰ এতিয়া গাঁৱত ল'ৰা এটা আছে। ধুনীয়াকে পিচটো মডিফাই কৰি থৈছে।
গম পাইছ
অঁ ভাল লাগে তা খন ভাল লাগে মানে গপৰচ হৈ থাকে এনে এনেই নহলে সান্তাখন আ টো পুৰা গপচ পিছফালে অকনমান কিবা খাপ খোৱা নিচিনা হৈ থাকে যে
উম, গম পাইছোঁ। সেইটো কাৰণে, হান্তাখন সেই পিচটো কাৰণে অকমান মানে‌ হেৰি লাগে। আৰু বেলেগ ইমান কথা নাই।
অঁ সেইটোৱেই।
বাকী আমাৰ লগৰ এটাই গান এটা আগতেও কৰিছে বহুতকেইটা গান কৰিছে এতিয়া নতুনকে সাতাইছ জুত গান এটা আহিব। শুনিবা আমি লগাই থৈছিলো আমি দোতাই দেখিছিলো চাগে,,
স্তেটাচো নহয় জানো। অ' দেখিছো। তো দেখিছিলো, ইনষ্টাটো পাইছিলোগে দুই এঠাইত।
তাকে তোমাৰ এই ভূঞাই গাইছে।
অহ' গ'ম পাইছোঁ। সেয়া তো কি তুমিও মাজতে লিখিছিলা নেকি?
হা
তুমিও লিখিবলৈ লৈছিলা নে গান
নাই, কোনে ই কৈছেনে?
অ' ই কৈছে বোলে পাঞ্জলেও অ' ই এনেকে লিখিম বুলি কৈছিলে।
অহ। নাই মোৰো কাম চলি আছে, মানে। হৈ আছে আৰু কামবোৰ লাহে লাহে অ' হ'ব আৰু
আহ সেইটো
ওলাব আৰু পূজা আগে আগে চিন্তা কৰিব এটা
আহ দিয়া শুনিম দিয়া ভাল লাগিব।
অনুভৱ বুলি এটা
উম, বাকী এনেই খেলা ধূলাৰ কৰা নাই
বাকী তোমাৰ মনত থকা পাৰ যেতিয়াবা কিবা এটা খেলিছোঁ বুলি মনত আছে তেতিয়াবা ক্ৰিকেটেই খেলা
অহ' আমাৰ সেই ই ক্ৰিকেটৰ
অ' নিজৰ টিম মোৰ নিজৰ নামত মানে মোৰ নিজৰ নামটো লাগি লাষ্টত ইলেভেন বুলি
অহ'
এহ টিম এটাই আছিলে এইবিলাক ই ই ই গ'ম পায় কাহিনীৰ
অ' অ' জিকিছিলানে ভালকে য'তে ততেই অহ' ঠিকে আছে হেৰি এ ক্ৰিকেটতে নিচাহ বহে মানে আৰু তাতে বৰ্তমান মানে তুমি কথাটো হয় নে নহয় চোৱা মানে ভাৰতত ক্ৰিকেটটো ইমানেই প্ৰচলন কৰি দিছে। চৰকাৰে হওঁক বা ৰাইজৰ মাজতো ইমানেই বেছি জনপ্ৰিয় হৈ আছে, কেচুৱা এটাই মানে প্ৰথমতে সেই ক্ৰিকেটৰ কথাহে বুজি পায়।
গম পাইছো গম পাইছো।
তাৰ পিছত তোমাৰ স্কুললৈ ওলাই মেলি গলেহে তোমাৰ কাবাডী বেডমিন্টন এইবোৰ বিষয়ে লাহে লাহে বুজি পাবলৈ ধৰে, এনেও মানে এতিয়া সেই পাঁচ ছয় বছৰ লৰাটোও কি বাপেকৰ লগত বহি সেই ক্ৰিকেট খেলখননেহে দেখি থাকে। হয়হ বৰ্তমান সময়ো বেলেগ খেল চাওতো আই পি এল পাগল আৰু আই পি এলৰ
আ ফৰ্টি পঞ্চল্লিছ
অঁ এই একেই তেতিয়াহ'লে আছে
মই পঞ্চল্লিছ নাই ন মই ওঠৰ
চল্লিশ
অঁ সেই ইয়ালৰ বেয়া কাজিয়া হৈ থাকে নমতা নমতি লৈকে হৈ যায়।
কি হয় এই হল
অঁ খেলা বুলি কওঁ মই
কি হল থেলা
স অলপ নমতা নমতাকৈয়ে হৈ যায়।
আহ আমাৰ বহুত থাকে আমাৰ ম পিত
এ ইয়াত দেৰ এইবিলাক হেৰিত লাগিছে। কেতিয়াবা চাইছা খেল কিমান চনৰ পৰা
এ নাই মই খেল চোৱা বেছি দিন হোৱা নাই নহয় মই মানে কি আগতে আমাৰ টিভি নাছিলে তোমাৰ দুহেজাৰ তেইশ চনৰ পৰাহে চাইছো দুহেজাৰ তেইশ চনৰ উডিয়া ৱৰ্ল্ড কাপ খনৰ পৰা চাই পেলাই মানে মই ৰোহিত শৰ্মা ফাইনে গলো আৰু কেপটেনঞ্চি হওক খেলৰ হওঁক
তাকে,,
মানে মই সেইটোয়ে মানে মই বহুত পুৰণা ক্ৰিকেট প্ৰেমী নহয়
গম পাইছোঁ, মই আক বিৰাট কোহলি প্ৰাইম টাইমতে খেলছোৱা মানে খেল, দুহেজাৰ পোন্ধৰ চনৰ পৰা ষ্টাৰ্ট কৰিছো আৰু।
আহ তোমালোক পুৰণা, বহুত মইহে এনেকুৱা নতুন
মানে দুহেজাৰ পোন্ধৰ চনৰ পৰা ষ্টাৰ্ট কৰিছো মানে তুমি বিশ্বাস কৰা মই একৈশ' মানৰ পৰাহে মানে কৈছো নহয় বাইশ মানৰ পৰা ৰেগুলাৰ চাবলৈ লৈছো আৰু একৈশৰ পৰা একৈশৰ পৰা ধৰিব পাৰা ৰেগুলাৰ চাইছো বুলি। মানে তাৰ আগত সৰুত আকৌ কেতিয়াবা মন গ'লে চাওঁ কেতিয়াবা চাবলৈ সুবিধা নাপাওঁৱে কেতিয়াবা টিভি চাই থাকোতেই মাৰিবগৈ গ'লে,,
আহ, সেইটো হয় বাৰু এতিয়া আমাৰ ঘৰ সেই আমাৰ ঘৰত সেনেকৈ আমাৰ ঘৰত নহয় আচলতে আমাৰ গাঁৱতে তুম আমাৰ কাৰেণ্ট নাছিলে ন প্ৰথম ছোৱাত
অঁ
তাৰপিছত তোমাৰ কাৰেণ্টৰ ব্যৱস্থা আহিলে তাৰপিছতে টিভি আহিলে দুই এঘত তাৰপিছত এনেকে টিভি চাওঁ কিন্তু টিভিত অকল মই চিনেমা ওলাই বুলিহে ভাবো আগতে।
তাকে কিন্তু ক্ৰিকেট মই তোমাৰ মনত আছে কমেও দুহেজাৰ বাৰ চন মান পৰা খেলিছোঁ খেলিছো অঁ মই তাৰ আগত মই ক্ৰিকেট মই বহুত দিনলৈকে গম পোৱা নাছিলোঁ যে আমি এই যে খেলটো খেলোঁ, এ যে টিভিটো মানে চাব পাৰি।
অঁ অঁ সটো কথা হয়।
খেলা মানে মনত আছে আৰ। আ ক্ৰিকেট মানে কা লগত খেলিব জান নে নাই? দেতাৰ লগত খেলিবলৈ যাওঁ, দেতাই খেলিবলৈ যাই দেতাৰ লগত যাওঁ।
অ সেইটো তোমা স কাণে দেতা পৰা থাকি গ'ল আকৌ গাত কোনখিনি।
অ এই দেতাই খেলিবলৈ যায় দেতাৰ লগত যাওঁ খেলিবলৈ পালে মানে নহ আও দেতাই খেলিব আহিলে বহি থাকো আহ লাষ্টত যেনিবা তিনটামান বল আৰু এনেই এ আ এনেকে মাতিব আও বেত পাত লৈ আহি ধও আও এনেই সেই তেনেকুৱা এটা মনত আছে আ
অ সেইবোৰ এতিয়া আমি যোনবোৰ সৰুখিনি কও।
ন সেই তেনেকুৱা পা মনত আছে মানে দেতাহঁতে খেলে
অ মই আমি সেই আমাৰ আগতে এই প্লাষ্টিকৰ বল বেট খেলা এ সেইটো দুহেজাৰ পোন্ধৰ চৈধ্য পোন্ধৰ মানৰ পৰা খেলিছো আও মানে। প্লাষ্টষ্টিকৰ বল বেট যে, এটা সময়ত খুব চলিলে আগপ প্লাষ্টিকৰ ষ্টামো আছিলে আমা
এ খুব খেলিলো আজিকালি ল'ৰা-ছোৱালীয়ে তোমাৰ এই সেউজীয়া ৰঙৰ ক কস্কবলটো খেলে আমি মাৰুটি বল খেলা মানুহ।
অ আমি মাৰুতি বল খেলিছো প্ৰথম প্লাষ্টিক তাৰ পিছত মাৰুতি।
অ দাৰেক মাৰুতি মানে তাই চিধা মাৰুতিহে গৈছ মানে কস্কটো হাতে নিদিলো। তাৰপিছতে আকৌ এতিয়া কস্কলে। মোক খেল মোক খেল বেয়া হৈ গ'ল মই বাদ দি দিলোগে যে এইবোৰ বাদ দি পেলাই ইয়ালৈ গুচি আহলো ইয়ালৈ অহা পাই এবাৰও খেলা নাই আজিলৈকে। মোৰ খেল বেয়া হৈ গ'ল কস্কপা পা মাৰুতি পা যেতিয়া কস্কু হৈ গ'ল তেতিয়া মোৰ খেল বেয়া হৈ গ'ল সেইকাৰণে মই বা